হেল্ল'
হেল্ল' ক'ত আছ হেই ইমান গাড়ী মটৰ আবাজ দিছে।
যিটো আজি আজি কম্পিউটাৰ ফাইনেল একজাম আছিলে।
উম
এ তাপা একজাম দি আহি আছো আৰু
চাৰ্টিফিকেট দিলে নাই।
চাৰ্টিফিকেট আজি নাই। আজি একজাম লৈছেহে ধৰ চাৰ্টিফিকেট দিব আৰু দিয়াৰ পিছত
ৰাস্তা দি গাড়ী মটৰবিলাক গৈ আছে যেন সেই এইটো নেটৱৰ্কতটো কাট খাই গুচি যায়। মানে গ'লে বতাহ মাৰি দিয়ে যে বতাহটো নেটৱৰ্কতটো গাডি লৈ গুচি যায়।
সেইটোৱেই
ত বাকী ভাত খাই গৈছ নে??
বাকী ভাত পানী খাই আহিছো অ তই হেৰি শুনচোন।
অ'
খুল টো চাবি হা কেৰমখন খেলিব লাগিব। হে হৰি বেলেগ কোনো নাই। অকল মাহীহে আছে। আৰু কোনোও নাই মাহী আছে আৰু মাহীয়ে তোক খাই নোপেলাই নহয় মাহী- ভিতৰত হে থাকিব।
ৰহোন এই তহঁৰ এইফালে কৰবাত দোকান পাম নেকি মানে অনলাইন পইচা দিলে মানে কেছ দিব পৰা কিবা দোকান আছে নেকি। কেচ দিব মানে মোক লাগিছিলে এহেজাৰ মান টকা কেচ
কিমান
এহেজাৰ-
অ অ-
মানে এনেকুৱা দোকান আছে নেকি চেণ্টাৰত
চেণ্টাৰত দোকান নাই।
নিদিয়ে ন
তই এনে কাবা মানুহক ক'ব লাগিব এই তই আমাৰ এই কনতে যে লৰাটো যে মাংস যে কাটে যে তই যে সেইদিনাখন গৈছিলি। হেৰিঅলে- চেচা লে মতা হাতত- কেচ পইচা লাগে তাক দিবি মই সইদিনাখন তাক পাঁচশয় এটা মাৰি মই গিফ টাৰপৰাই কেচ লৈ গৈছো।
হয় নিকি।
অ
তাৰ নাম্বাৰ টো লগত আছে নিকি বাৰু
অ তাৰ নাম্বাৰ আছে মোৰ লগত অ
মোক হোৱাটছআপত দি দিবিচোন দেই
অ হ'ব তাৰ লগত কেছ থাকে।
অ সি অ সি মানে মোক ফোন মাৰিছিলে মই ৰিচি কৰিছিলোঁ মানে নাম্বাৰটো ছেভ কৰি নথলো উৰি গুচি গ'ল
মই মানে সেইদিনাখন তাৰ মাত আহিছিলো তাক মধুপৰ চেণ্টাৰতে লগ পালো লগ পাই পেলাই তাৰ পৰা মই পইচাটো লৈ পেলাই গৈছোঁ।
উ
বাকি তই ভাত পানী খালি নে?
এই ভাত খাই উঠিছো।
কিহে খালী?
ভাত তো মাছ আছিলে এনে দালি আছিলে।
অ সেইহঁত চাগে পথাললৈ যাবলৈ ওলোৱাই নাই নহয়
ওলোৱাই নাই যাব অকণমান দেৰিকে মানে বতৰ ঠাণ্ডা পৰিলে বাৰু দুটামান বজাত যাব
অ তই সিমান টাইমতে আহিবি হা দুটামান বজাত।
অ মই আগতিয়াকে মানে চেণ্টাৰলৈ যাম গৈ পেলাই চামগৈ যদি পইচাটো উলিয়াব পাওঁ। অ গুচি যাম অ। আৰু চুলি কাটি লওঁ তো এইপিনে তো হেৰি বাজিলেই এতিয়া এটা বাজিলেই
এটা বাজিলে ধৰ দুটামানত আহিবি ধুনীয়াকে খুলটো বজাম মই কেৰমো শিকিম, খেলিম।
উম তাকে চুলি কটাৰ কথা কেনৈকে গম পালি তই।
অথনি কোৱা নাছিলি জানো চুলি কাতিম বুলি
অঁ মই অথনি মেছেজত কৈছিলোঁ অ
অঁ অঁ
বা অকলে আহি আছ অকলে আহি নে আছে কোনোবা লগত আহিছে
লগত লৰা এটা আহি আছে গাড়ী মটৰ বিলাক গৈ আছে যে অলপ শব্দটো শুনি আছো মানে হলেও বেয়া। তাকে ৰাস্তাতটো ভাল হোবাৰ পৰা মানে গাড়ী মটৰ বিলাক ইস্পিড যায় যে অকণমান দিগদাৰ।
অ এই ৰাস্তা বেয়া হলেও বহুত ভটলং মটলং আৱাজ দিয়ে। গাড়ী বিলাকে এইটো প্ৰব্লেম দিব বেয়া হয় গাড়ী
তাকে এইপিনেও মানুহ বিলাকে আগতে ইমান টাইম খেতি কি কয় আজিকালি খেতি কৰিবলৈওতো হেই পানী নাই পথাৰত
অ আমাৰ এইফালে আছে আমাৰ এইফালে নদীৰ কাষত নহয় যানো নদীৰ পানীটো ভেটি লৈ আহে সেইফালে ন দিনাই।
উম নদী নাই নহয় এইপিনে ৰাস্তা। আৰু কিনাৰ ধৰ গছ এডালো নাই গছ বিলাক কাটি কুটি ৰাস্তাটো বনালে এতিয়া ছাহ অকণো নাই যাবলে।
চাহক নাই অ তাকে ৰাতি নামঘৰলৈ যাম আক দেই একেলগতে যাম অ মই আবেলিকে যাম বাৰু টেনচন ল'ব নালাগে এটাইকেটা যাম
আজি অকন সোনকালে কালি সেয়াহে দেৰি হৈছিলে।
অ
কালি দেখিছিলি কেনেকে কান্দিছে।
অঁ--হ
হাঁহিও উঠিছে মো, বেয়াও লাগিছে বেচেৰা তুলে।
এ আমাও হ'য় দিয়া আগতে তেনেকে।
দিন বেয়া হৈছিলে আও। তা বেয়া লাগিছে আক', তা লগৰ চবেই লিখি-মেলি আজৰি হ'ল বুলিহে ভাৱিছে সি।
তাকে বা সেইখন মুখষ্ট হৈছে নে?
অঁ, বাজানাখন তোৰ, এ কালি দিয়াখন ইমান ভালকে হোৱা নাই। বাকি আগৰখন ধুনীয়াকে হ'ল, তোৰ বহা চাহনী নে কি সিখন?
অঁ-হ সেইখন অঁ।
এ মই বাজানাখন চাবল সময় পোৱা নাই মানে। ৰাতিপুৱা শুৱাপা উঠিলোঁ ধৰ তেনেকে চাহ-তাহ, খাই-মেলি তাপা, তোৰ মাহীহঁতে আহিলে। মাহীহঁতৰ, ভণ্টিহঁতৰ লগত খেলিলোঁ- মেলিলোঁ আও, তাপা এতিয়া ধৰ আহিছোঁ।
অঁহ
কম্পিউটাৰলেকে।
এক্সাম ভাল হ'ল?
মই আকৌ গেম- চেম খেলিব লাগিব মানেটো সন্ধিয়াহে চাবলে হ'য় অকমান। অঁ, এক্সাম ভাল হৈছে। অঁ
পেপাৰ উজু আহিছে নে?
পেপাৰ উজু আহিছিলে মানে ধৰ দাদা দুজনমান আছিলে সিহেঁত দুটাই শিকাই দিলে অলপ।
অঁ, ভাল আৰু এতিয়া?
এনেকে গ'ল আও এক্সামটো।
অঁহ
দেৰি হ'ব। এ তহঁতৰ এতিয়া নতুনকে যোনবিলাক বেছ্‌ চাহিছে কম্পিউটাৰ শুনিছ নাই? সিহঁতও এক্সাম আছিলে নে কি আজি? সিহেঁতও এক্সাম আছিলে নে কি আজি? অ
হেঁতক কৰ্চ দিছেহে ক এতিয়া।
তাকে ত' তহঁত, তহঁতৰ তাত মাহেকত কিমান?
আমাৰ নাই। তোৰ হেৰি, কি আছিলে? অঁ সাতশকে লয় কিন্তু তোৰ হেৰি পাচঁমাহে দিব লাগে, অঁহ ছমাহ দিব লাগে। বাকি কেই মাহ ফ্ৰী।
অ পিছলে সি মানে, পাঁচমাহটো কম।
সাতশকে দিব লাগেটো, সাতমাহ দিব লাগে। পাঁচমাহটো ফ্ৰী।
বাকি সাত - সাতমাহত চাগেটো কমপ্লিট কৰা পিছত ৰিভিজন কৰে?
অঁ, আঁহ।
সাতমাহত চাগে তো' কমপ্লিট কৰি পিছত ৰিভিজন কৰে?
অঁ, বাকি পাঁচ মাহতোটোৰ, নহয় টেলি- চেলি শিকাবলে থাকে নহয় লাষ্টলে? কম্পিউটাৰ ৰিভিজন বুলি কথা নাই আও। একদম কমপ্লিট কৰিহে সি, একদম ভালকে জনা পিছতহে বেলেগ এটা কৰ্চ আৰম্ভ হ'য়।
অঁহ
তাৰ পাছটো টেলি শিকাব আও। টেলিটো, টেলিটো মানে, তই এক্সাম দিয়ে ট্ৰাই কৰি শিকো বুলি ক'লেও, শিকিব পাৰিবি।
অঁহ
আমি এতিয়া যে এক্সামটো যে দিলোঁ।
ওঁ।
আমি টেলি শিকাই নাই নহয় ধৰ
উম
আমি এতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ চাছ কৰি মেলিও তেলিটো শিকি থ'ব পাৰিম
উম ঠিক অ ঠিকে আছে দে
উম তই ই চি পি নে এ বি চি।
এ চি বি এ বি চি।
অ অ।
তই।
ভালে কৰিলি মই এ বি চিত ললো এতিয়া মোৰ দূৰ হয় মই ইয়ালে আহিব লাগে। তোৰতো চমুৱে হয় ন। উম বাকী ঘৰত ভাল নহয় চবৰে।
ভালে ভালে এ তহঁতৰ সেই। তহতৰ তাত দুটা আছে নেকি কম্পিউটাৰ ৰুম এইফালে এইফালে।
অ অ অ মেইন হাইৱেটো আমাৰ। আমাৰ চাইডতো এ চি বি টো আছে আৰু ইটো চাইডত ই চি বি টো আছে।
এ চি বিটো আছে অ দুইটা।
চাৰ্টিফিকেটটো ফেচাজ পাতি নিদিয়ে এনেই তাতে দি থৈ দিয়ে।
অ সিদিনাখন সিদিনাখন তোৰ ই চি বি টো তোৰ। ফেচাজ হৈ গৈছে বোলে।
সি ধৰা আৰু সিহঁতৰ উম যোনজন অনাৰজন তেখেতৰ পইচা পাতি বেছি। তাতে আমাক কৈছিলো। বহুত পইচা লৰা ছোৱালী পা তুলিব লাগিব ষ্টুডেণ্টটো কম নহব বুলি ক'লে। উ
তাকে আমাৰ ইয়াতো একে ষ্টুডেন্টটো কম যে।
অ তহঁতৰ হ'লেও পাতে নেকি ফেচাচ স্কুলখনত।
পাতে পাতে আগৰবিলাককো মাতি আনে।
উম।
যোৱাবাৰ নেপাতিলে এইবাৰ পাতিব চাগে।
উম। তাকেহে অ ভালেই অ। ভাল অ।
দাদাইহে আনিবলে গৈছিলে চাগে?
উম-উম
মই দেখিছিলোঁ যোৱাতো, ঘূৰি অহাও দেখিছিলোঁ।
তই ক'ত গৈ-গৈছিলি নো?
মইতো চুলি কাটিবলে গৈছিলোঁ।
অ তেতিয়া দেখিছিলি।
অ তেতিয়া দেখিছিলো অ মানে গ'লো মই আমাৰ বাজাৰ চাইদত। অহ অ মানে এই মই পাহাৰ চিতৰটো গৈছিলো মানে এ। ম যোন য'ত বজাৰ বহে। দলঙৰ ছাইডত সেইফালে সেইফালে দুইখন চেলুন বন্ধ। আকৌ ঘূৰি আহি আমাৰ প্রা প্ৰাইভেট স্কুলৰ কাষৰ চেলুনখনৰ গুৰিত কাটিলো।
অহ।
তাত কাটি দিলো হা। ক।
অংক।
নেট নেটৱৰ্কটো অহা নাই নেটৱৰ্কটো অহা নাই। শুনিছ নাই। হেল্ল। হেল্ল'। হেল্ল' শুনি ছ? শুনিছ নাই? হেল্ল'। অ নেটৱৰ্কৰ প্ৰব্লেম হ'ব দে ফনটো কাটি দে।